হেল্ল'
হেল্ল'
অ কি কৰিছা
আহ মই এনেই এনেই আছিলো আৰু ক নকৰিবা য গৰম লাগিছে মৰ এনে আৰু গা ো ধুলো অলপ এতিয়া ধুই পেলাই এনেই বহি আছো ওচৰ বাহিৰতে তুমি কি কৰিছা
উ এইমাত্ৰ ফেনখন ফুল স্পীডত চো তথাপিও ইমান ঘাম ওলাই আছে
অ আহ কি কবা
ইমান আৰু ইমান গৰম দিছে
উম
মানে কিবা লাগিছে
উ
মত আগতে এনেকুৱা ধৰণৰ মাৰাত্মক গৰম কেতিয়াও পৰা নাছিল হয়নে এই গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰণে হৈছে
অ তাকেইটোো ক'বা আৰু মানে মইো গৰমত থাকিব পাৰা নাই একদম মানে তোমাৰ দিনটোত মই চাৰিবাৰ মান পাঁচ বাৰ মান গায়ে ধো জানানে একদম মানে সঁচা কথাাই কৈছা তুমি একদম মানে বৰ্তমানে আটাইতকৈ ডাঙৰ সমস্যা এটা ওলাইছে এ মই নিজেও এইমাত্ৰ ফ্ৰিজৰ পৰা ঠাণ্ডা পানী খাই বহি আছো জানা ইমান গৰম লাগিছে আৰু তুমি একদম সঁচা কথা কৈছা আগতে আমাৰ অসমৰ মানে এ বতৰটো ইমান ধুনীয়া আৰু শান্তি আছিল সৰুতে যেতিয়া আমি মানে আছিলোঁ তুমি বিশ্বাস কৰা তেতিয়াতো আমি এচি লোৱা নাছিলো বিচনীৰ বতাহটোোৱে আমাৰ মানে আমাৰ কাৰণে মানে বহুত নে ঠাণ্ডা বতাহ এটা মাৰিছিল যিমানেই গৰম ন নপৰক কিয় আগতে আমি ককা আইতাহঁতৰ লগত গছৰ তলত বহিছিলো যদি গৰম পৰে সেই গছৰ তলত বহিও আমি যিখিনি মানে বতাহ পাইছিলো ন আমাৰ সেইটোয়ে ভাল লাগিছিলে কিন্তু এতিয়া চোৱা না গছৰ তলত গছটোতো বুলিবলৈ নায়েই এডালো গছ নাই কিন্তু তথাপিও যি দু এজোপা দুজোপা গছ গছৰ তলত বহো তথাপিও গৰমতটো নম মৰেহে নমৰে
আৰু মানে কি ক'ম আৰু আগতে আমাৰ মানে বতৰটো বিৰাট ধুনীয়া আছিলে কিন্তু আজিিকালি জুন জুলাই মাহ মানে মাহত যিমান গৰম পৰে আগতে মানে তোমাৰ জোনন জুলাই মাহতে গম পাইছে আজিকালি জোন জুলাই মাহত যিমান গৰম পৰে ন কিন্তু সেই মে' মাহৰ পৰাই গৰমৰ মানে এ হেৰি তাপো বাঢ়িব ধৰিছে আৰু মই ভাবও যে তোমাৰ ঠাণ্ডাৰ দিনতটো ডিচেম্বৰ হওক জানুৱাৰী হওক মানে ফেবাৰ ে কিবাকে থাকিব মাৰ্চৰ পৰাই লাহে লাহে গৰম পেলোৱা আৰম্ভ কৰে
উ
আজিকালি পুৰা মাৰ্চৰ পৰাই তোমাৰ গৰম আৰম্ভ হৈ যায় আৰু জুন জুলাইটোতো তোমাকতো একদম মানে ফাটি পেলাই গৰম দিয়ে খুব বেছি অক্টোবৰ নৱেম্বৰলৈকে থাকে গৰমটো মানে অক্টোবৰ নৱেম্বৰৰতো তোমাৰ আগতে অক্টোবৰতম দিৱালীৰ সময়ত অক্টোবৰত তোমাৰ দেৱালী আহি যায় ন দুৰ্গা পূজা দেৱালীত আমাৰ মই চুৱেটাৰ পিন্ধিছিলো বিশ্বাস কৰা মোক লগৰ বিলাকে হাঁহিছিলে কিমান হাঁহিছিলে তই বোলে এতিয়াতে চুৱেটাৰ পিন্ধিলি নে কিন্তু আজি চোৱা অক্টোবৰৰ মাহতো আমি এ চিৰ ভিতৰত সোমাই থাকোঁ
ইমান বাঢ়িছে নহয় আ এই মানে আমাৰ এই পৰিৱেশটো ইমান গৰম হৈ পৰি পৰাৰ মেইন কাৰণ হ'ল কি কি কোৱাচোন তুমিয়ে কোৱাচোন মেইন কাৰণবোৰ কি কি
মানে চাবা মেইন কাৰণটো তোমাৰ হৈছে প্ৰদূষণ এই ডাঙৰ ডাঙৰ বিল্ডিংবিলাক কোৱা বনাই আৰু তুমি দেখিছ নে এই যে এ দ্বীপৰ বিলৰ যে গোটেই গছ বিলাক যে কাটি দিছে গছবিলাক কাটি তোমাক গুটলং কৰি দিছে দিনে ৰাতি অকল তোমাৰ এই ৰাস্তাই বনাই আছে দলং বনাই কৰি দিছে আৰু তাৰ কাৰণে তোমাৰ বতাহত কাৰ্বন দায়ান তোমাৰ বহুত বাঢ়ি গৈছে যিয়ে তোমাৰ সূৰ্য তাপ
তাকে
ধূমমাত্ৰা বৃদ্ধি কৰে আৰু তোমাৰ ছেকেণ্ড দ্বিতীয়তে হৈছে তোমাৰ ৰাজ খা ইমান বাঢ়ি গৈছে আৰু ঘৰে ঘৰে ইমান এচি ফ্ৰিজ ব্যৱহাৰ কৰা হৈছে যাৰপৰা তম ল ক সটো স গ কাৰণে আমাৰ আমাৰ যিটো ওজন
অ তাকেতো ঠিকে কৈছা তুমি একদম ৰাইট আৰু মানে তোমাৰ এই গ্ল'বেল ৱাৰ্মিঙৰ বাবেই চোন মানে আজিকালি বতৰৰ কোনো ঠিক ঠাক নোহোৱা হৈছে নে যেতিয়া মানে বৰষুণ দিব লাগে তেতিয়া একদম মানে খৰাং সদৃশ পৰিৱেশ হয় আৰু যেতিয়া বৰষুণ দিয়ে তেতিয়া একেলগে ইমান ধাৰাসাৰ বৰষুণ দিয়ে যে আমাৰ গুৱাহাটী কৃত্ৰিম বানপানী হয় পৰীক্ষা ক্লাছ চব কেনচেল কৰিবলগীয়া হয় মানে প্ৰকৃতিৰ ভাৰসাম্যতা একদম নোহোৱা হৈ গৈছে আনকি পৃথিৱীৰত ডাঙৰ ডাঙৰ বৰফৰ বা গ্লেছিয়াৰ বোৰো গলি গৈছে বুলি টিভিত মানে নিউজ দেখুৱাই থাকে তু আমি দেখি চাই চাগে নিউজ বিলাক আহিয়ে থাকে আমাৰ বৰফবোৰ গলিব ধৰিছে একচেলি কল কাৰখানাবিলাকো বেছি হৈছে মানে আপোনাৰ তোমাৰ মানে গছ গছনি বিলাকো নোহোৱা কৰিছে সেইবোৰৰ কাৰণেও তোমাৰ এফেক্ট পৰিছে গম পাইছা
সেইটোতো বানপানী হৈ গৈছে কৃত্ৰিম বানপানী আৰু যাৰ ফলত তোমাৰ এই দুপৰি কেনচেল হৈ গৈছে আৰু তোমাৰ এইটো গ্লেছিয়াৰ বাবে তোমাৰ সাগৰৰ তোমাৰ পানীৰ যিটো স্তৰ সেইটো একদম বাঢ়ী আৰু নদীসমূহ প্ৰাকৃতিক গতিপথ তোমাৰ সলনি হৈছে গ্ৰাম্য অঞ্চলত ইয়াৰ বাবে খেতি
আৰু তোমাৰ সময়মতে যদি বৰষুণ নোহোৱাৰ বাবেও খেতিয়ক সকলে সিহঁতে ভালকে খেতি কৰিব পৰা নাই নাই আৰু আমি আজিকালি চোন তোমাৰ ফোনত বা এইটো চিনেমেটিক ৰিল পিছত সেইটো ছেভ দা আৰ্ট বুলি বহুত ষ্টেটাছ দিওঁ কিন্তু তুমি ষ্টেটাছ হ'ব ন সেইমতে আমি যদি আমি যদি বাস্তৱত যদি কৰিলোঁ হয়
অ
উৎসৱত যদি আমি গোলকীয় উষ্ণতা বৃদ্ধি ৰ'দ উঠি আহিলো হয় তেতিয়া আমাৰ আমি নিজ মানে নিজৰে বৰ কিবা নকৰাৰ কাৰণে
উম সেইটোৱেটো অকল চচিয়েল মিডিয়াত দেখুৱাই একো লাভ নাই ন কামবোৰ মাটিত হব লাগিব। কিন্তু এই পৰিস্থিতিত আৰু আমি সাধাৰণ মানুহখিনিয়ে নিজৰ মানে নিজৰ পৰা কিবা কৰিব পাৰোনে বাৰু তুমি কোৱাচোন এই সমস্যাটো সমাধান কৰিবলৈ আমি কেনেকৈ আগবাঢ়িব লাগে কোৱাচোন কাৰণ আমি এতিয়াই নেভাৰ গিভ আপ মনোভাৱ লৈ মানে কাম কৰিলে আমাৰ ভৱিষৎ প্ৰজন্মৰ বাবে পৃথিৱীখন থকাৰ অনুপযোগী হৈ পৰিব।
একদম ঠিক কথা সৰু সৰু কিছুমান লাইফষ্টাইল চেঞ্জ কৰিলে আমি ডাঙৰ ডাঙৰ সহায় কৰিব পাৰোঁ আমি চাব লাগিব চব মিলি প্ৰতিবছৰে কেইটামানকৈ হলেও গছ ৰুব লাগিব। তোমাৰ নিজৰ চৌহদতে হওক বা যেনেকে নহক আহক তুমি আৰু সেইবোৰ ডাঙৰ নোহোৱািব আৰু দ্বিতীয়তে তোমাৰ এই অনাৱশ্যয়ক ভাৱে তোমাৰ ঘৰৰে সামগ্ৰীবোৰ অন কৰি থৈ শক্তি অপচয় কৰিব নালাগে কেতিয়াবা মানুহ নাথাকিলে চাবাচোন ৰুমত যে ফেনটো অন হৈ থাকে কি নালাগে আৰু প্লাষ্টিকৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে বন্ধ আৰু আমি প্লাষ্টিক যে তোমাৰ পুৰি দিওঁ সেইটো পোৰাৰ ফলতো তোমাৰ আৰু যেতিয়া আমি মাটিত পুতি থৈ দিওঁ তোমাৰ তেতিয়াও পাই ন তোমাৰ পচি নাযায় তোমাৰ তেনেকেই বছৰ বছৰ ধৰি থাকে সেইবোৰৰ কাৰণে তোমাৰ আমাৰ পৰিৱেশ বহুত আৰু আমি যিমান পাৰো এইবিলাক আমাৰ জীৱন উ ৰাখিব লাগে তেতিয়াহে আমি প্ৰকৃতিৰ মানে ক্ৰোধৰ পৰা বাচিব পাৰিম।
উম ৱাহাহ ৱাহ বেলেগ চিন্ত ধাৰা যে তোমাৰ ভাল লাগিছে বহুত ভাল লাগিছে পৰিৱেশৰ প্ৰতি মানে ইমান মানে সজাগতা দেখি তোমাৰ মোৰ বহুত ভাল লাগিছে আৰু এটা কথা মানে তুমি এটা উপায় কলা মই ভাবিছো কাইলৈ কলেজ ক্লাছৰ ফ্ৰী টাইমত অমি আমাৰ এডুকেশ্বন মেজৰৰ কামখিনি শেষ কৰি গ্ল'বেল ৱাৰ্মিঙৰ ওপৰত এটা সুন্দৰ সজাগতামূলক খচৰা লিখিব পাৰিম। কি কোৱা যাতে আমাৰ কলেজৰ মানে বাকী লৰা ছোৱালীবোৰকো গছ ৰুবলৈ আৰু পৰিৱেশ সুৰক্ষিত কৰিবলৈ অনুপ্ৰাণিত কৰিব পাৰো বা আমি এটা কাম কৰিম আমি এটা গ্ৰুপ বনাও হোৱাটছএপত এটা গ্ৰুপ বনাও তুমিয়ে বনোৱা বাৰু তাতে তোমাৰ ফ্ৰেণ্ড কেইজনী মানক এড কৰা মইো মোৰ ফ্ৰেণ্ড কেইজনী মান এড কৰো লৰা নালাগে আমি ছোৱালী কেইজনী মিলি পেলাই এড কৰো তাৰ পিছত আমি অ ম চবে মিলি পেলাই আমি গছ গছনি হাতত আমি প্ৰথমে হয়তো আমাৰ নিজৰ পৰি আমাৰ অঞ্চলটোৰ পৰাই আৰম্ভ কৰিম নহ'লে বা আমি অ'। ওচৰত যি যি স্কুল আছে স্কুলত গৈ পেলাই আৰম্ভ কৰিম, ল'ৰা-ছোৱালীখিনিক আমি শিকাম, দেখুৱাম যে গছ-গছনি ৰুব লাগে, গছ-গছনি ৰুলে বহুত মানে ইয়াৰ পৰা আমি বেনিফিট পাম তাহাঁতক আৰু তাৰ ওপৰত অকমান কিবাকিবি বুজাই দিম আৰু গছ গছ-গছনিৰ সংৰক্ষণৰ বিষয়ে যাতে আমাৰ গ্ল'বেল ৱাৰ্মিংটো অ', ঠিক হৈ যায়, কি কোৱা।
একদম ঠিক কথা কৈ ভালে লাগিছে মোৰ এটা কাম কৰে কাইলে কালি তোমাৰ কলেজৰ কেনটি দিনত চা হ'ব আৰু লগৰ কেইজনী
উম, ঠিক আছে।
দিয়া পিছে।
অ'কে, অ'কে অ'।
এতিয়া আমি এইটো তোমাৰ এই কামটো কালি কৰিম হা।
অ', ঠিক আছে হ'ব দিয়া। মইতো ভাবিয়ে আছিলো ইমান দিনৰ পৰা, দিয়া ঠিক আছে। ময়ো অলপ চাহ তাহ খাওঁ।
অ', অ'।